হেল্ল'?
কোৱা কি কৰি আছা?
আছোঁ এনেই, তুমি?
মই এনেই বহি আছোঁ। ভাত খালা?
উম! খালো দিয়া, তুমি?
মই এই খাই বৈ মুখত তামোল এখন ভৰাই লৈছোঁ।
অ অ!
অ
তুমি তামোল খোৱা মানে?
খাওঁ অকনমান ।
অ অ!
খাবলৈ ভাল লাগে।
মই বেয়া পাওঁ খাব, মই নুচো, নাখাওঁ।
উম! চবে ভাল নাপায় আৰু কিছুমানেতো ইমান তামোল খাই মানে ক'ব নোৱাৰোঁ।
উম-উম, কিছুমানে ন মুখত তামোল থাকিবই। উম! সেইটো হয়। উম!
তামোলখন ভৰাই ললে ধেৰ কাম হৈ জানা? উম!
উম
যোনে মানে তামোল তামোল খাই ভাল পায় ন, সিহতে খুব ভালকে মানে কাম কৰিব পাৰে তামোল এখন খা ভালে।
উম উম!
দচ টকাই তামোল এখন কিন দিলেই হ'ল।
আমাৰ আইতাইতো শো ৰাতি যদি টোপনি নাহে তামোল এখন মুখত সোমাই লৈহে শুব। হ হি, কিছু বুঢ়ী মানুহ বিলাকে এইবিলাক বহুত থাকে নহয়।
এই কইচাখনে আমাৰ আইতাও ছেম ন। পাত তলত পৰি থাকিলেই হ'ল সেইটো আনি খাবই আৰু গোটেটো খা খালে শান্তি লাগিব। এফালে নহয় কৰিব।
উম।
খাই ভালো লাগে গছৰ, মূৰত ধৰে খুব জানা।
উম।
হেৰি কৰিলা ভাত খালা?
উম উম খালো খালো।
কি বনালে আজি?
আজি আমাৰ কি বনাইছে দালি, ভাজি আৰু উম, হেৰি বনাইছে ঢেকীয়া, আলু ভাজি।
তোমালোকে ঢেকিয়াটো কেনেকে খোৱা মানে এ চিম্পুল কে বনাই খোৱা নে তাৰ আদা, নহৰু এড কৰা?
আদা আদা, নহৰু দি নাখাওঁ চেম্পুল কে খাও, পিয়াজ জলকিয়া চলিকিয়া দি ভাজি কৰি ধুনীয়াই
জানা কিবা থুপথুপীয়া ভাজি নিচিনা কৰে খাই ভাল নালাগে।
অ ভাল নালাগে, তুমি ঢেকীয়াত ঢে কি আৰু আচ দি পেলাই বনাব বা তুমি তেল অকন সৰহকে দিবা ধুনীয়া লাগে খাই।
অ সেইটো আকৌ মাহতে বনাব নাজানে জানানে? কিবা থুপথুপীয়া ভাজি জী বনাই কিবা খাই ভাল নালাগে। মই ঢেকীয়াটো ইমান ভাল নাপাওঁ, অ ৰে। তুমি তিতাকেৰালাটো খোৱা?
উম মই ভাল পাওঁ দেই তিতা কেৰেলা
ময়ো ভাল পাওঁ কিছুমানে যে ইমান বেয়া পায় মাৰ ভণ্টিয়ে খাই বেয়া পায় ত তাইৰ ওচৰত দেখাই থাকো জানা তাই খাব নোৱাৰে অ মই তাইক তাইক দেখুৱাই দেখুৱাই মানে খাই থাকো মই
উম। আমাক আৰু চবেই ভাল পায় আৰু তিতাকলা খাই উম
আমাৰ দেউতাই নাখায় আৰু ভণ্টীয়েে নাখায়। বেয়া পায়।
কিছুমানে বেয়াও পায় ন
বাকী মা হত আছে
উম উম আছে দিয়া
কি কৰি আছে?
মা ঊলৰ শৰাই ঢাকনি উঠি আছে
হা
শৰাই ঢাকনি বোলে
অ তুমি এনেই আছা
উম
উম কৰ'বাত ফুৰিব যাবা নেকি?
উম পাৰা যায়।
তোমাৰ লগ কোৱা দেওবাৰ তিনতাত যাও নেকি ন। ভাল মুভি ওলাইছে উম।
অ নহবা জুলাই মাহতো বন্ধ দিব তেতিয়া যাব পাৰো যাবতো।
অ পাৰি। তোমাৰ তোমাৰ লগৰ বিলাককো কবা উম মোৰ লগৰবিলাককো কম। যোন যোন যায় ওলাব ভালো লাগিব ন ঘৰত বহি থাকি এনেই।
উ উ। তেতিয়ালৈ মই আজৰিও হব পাৰিম ন।
দুখন চলাই আছে এতিয়া মানে মোৰ। দুখনকে মুভি ওলাইছে নেকি এতিয়া ন।
আহ এখন চোপা চোপি ওলাইছে।
আৰু এখন।
এখন আৰু এখন জানো কি ওলাইছে।
কক তেল নেকি।
অ এনেকাই হ'ল কিবা।
উম। কিবা কিবি এখন ওলাইছে কিন্তু পুৰা হিট চলিছে বোলে অসমীয়াখন বুইছা।
উম উ চোপা চোপিখন দেখে নাই ফাৰ্ষ্ট এ ধৰাত। বি ৱান। ওৱান পাৰ্ট টু তেনে দিছিলে এতিয়াতো ডাইৰেক্ট দিছে ন চিনেমাখন।
মই চোৱা নাই কিন্তু দেই ক'ব গ'লে। এনে যোনে চাই আহিছে সিহঁতে কৈছে মজাত। দিছে বোলে পুৰা হিট বনাইছে মুভিখন চাব লাগে মানে।
মই শুনছো।
যোনখনক তেল বনাইছে ন এ মজা বনাইছে ঠিকে ঠিক। থাক আৰু মানে ইমান হেৰি নহয় কিন্তু ভাল বনাইছো চাব লাগে।
অ অ কৈছে তাত চব চব দিছোঁ চব আছে বুলি কৈছে আৰু। দুখৰ সোখৰ।
নে কচায় নে। খুব তাত মানে খুব বেছিকে দুখ হেৰিয়ে আছে। ফানীও আছে মাজে মাজে উ যোনে যোনে চাইছে। কৈছা আৰু এই হেৰিবিলাকতো পাই থাকো ন ৰিল বিলাকতো পাই থাকো।
উম দিয়ে মই এইফিলাকে চাইছো আৰু জানা মোবাইলতে চাব। আহে নহয় ওৱান পাৰ টু পাৰ হম।
ৰীল সচুৱান নাই।
ছাও।
অঁ বা ৰিল একাউণ্ট আছে।
অ মোৰ ইনষ্টা একাউট আছে।
তেওঁ বনোৱাত নাই।
কেতিয়াবা কেতিয়াবা এনেই বনাও আৰু। অ কেমেৰা বেয়া নয় কি বনাম উম ভাল লাগে দেই। উম।
বনাবও দিগদাৰ হয় ভাল কোৱালিটিৰ ভিডিঅ' নাহে ফটো নাহে। ভাল মোবাইল এটা থাকিলে ভাল হয় ন চবেই বিচাৰে জানা তুমি। নয়ব বিচ ফো কেম ভাল হলে ফটো ভিদিঅ।
আৰু আজিকালি ধৰা চব মানে ভি। ভিডিঅ' এইবিলাক বনোৱাখিনিয়ে ইনষ্টা একাউণ্ট থকা বেছি ভাগৰে আজিকালি আইফোন আছে জানা।
উ বাৰ কৈছা হেনে আৰু আইফোনৰ কেমেৰা ওপৰত হ'বও পাৰে জানো কোৱাচোন।
উম কেতিয়া নোৱাৰে। সেইটো লাগিলে বেয়াই হওঁক কেমেৰা কিন্তু মোবাইলটো থাকিলে হাতত কিবা এটা ভাল লাগে ন।
উম কৈছা এনে এটিক লো লোকটো দিয়ে।
উম।
উম ফটোশ্বুটো ভাল আহে ইমান হেৰি মানে অৰিজিনেল টাইপৰ। বেলেগ কেমেৰা ফটো বিলাক চাবাচোন ইমানটা ঠিক ঠাক নাহে।
উম উম। আৰু ফাটি ফাটি যায় জুম কৰিবা জুমি যিমান উম।
ফাটি যায় ন। জুম কৰিলে কিছুমান মোবাইলৰ আৰু কিছুমান ইমান ধুনীয়া ধুনীয়া ফটো আহে।
ওৱান প্লাছৰ ধুনীয়া আহে। উম ত কেমেৰাত। ধুনীয়া আছে মোৰ মানে বাৰ আছে যে তোৰ জানো আৰু।
অ কেমেৰাটো ভাল ন মই ভাবিছো। ছিলো জানা ল'ম বুলি এটা মোবাইল মোবাইলতটো মানে মোৰ গৈছে বহুত বছৰ হ'ল ন।
উম।
মই ল'ম বুলি ভাবিছো দেউতাই কৈছে দিম বুলি বাৰু কিন্তু এতিয়া পতকে আইফোন এটা লোৱাটো। সম্ভৱ নহয় কাৰণ তুমি জানাই কিমান দাম পঞ্চাশ সাথী হাজাৰ টো লাগিব। মিনিমাম এটাত।
ধৰা তুমি কিষ্টি ল'ম বুলি ই আজি। আজিকালি তুমি সত্তৰ আশী হাজাৰলৈকে পাবা তুমি আইফোন হৰি কম দামী পিলাক পাম হেৰি কমত। পাবা পাৰো কিন্তু বেছিভাগ কলে লওঁ বুলি ক'লে বহুত দামী দামী আছে।
পইছা হে নাই সেয়া মানে আমাৰ মিডিল ক্লাছ ফেমিলীয়ে মানে হেৰি কৰিব নোৱাৰে। বুজি পাইছা ল'ব নোৱাৰে।
ঘৰ মানুহ যে।
সৰু সুৰা ঘৰৰ মানুহ কি কৰিবা আৰু এইবিলাকে টুটা ফুটা চলাই আছো আৰু। কৈছে যেতিয়া পইচা হ'ব তেতিয়া দিম দিম। চলিব লাগে অ বা কি কৈছা অলপমান টাইম টো পাছ হলে হ'ল মোবাইল টো চাই বুলি বুজিছা
উম উম সেইটোৱে
কৈছে পইচা কেইটামান হাত আহক ৰহ তেতিয়া ল'বি আৰু মোবাইলতটোও অৱ দেখিলে তোমাৰ বেয়া লাগিব জানা নে লদি মাৰি দিলে যে গোটেই একেবাৰে ওলাই আহিব এনেকুৱা হৈছে। মানে কানেক কানেক সেইকাৰণে ৰশ্মী ওলাই থাকে মই যি যি চাওঁ। বতন কেইটা সোমাই গৈ ভাগি ছিগি পিছফালৰখনতো অৱস্থাই নাই দেউতাৰ বেয়া লাগি পেলাই কৈছে হ'ব দে মই কিনি দিম দে দুখ নকৰিবি কৈছোঁ ইমান বছৰে চলাই আছো আৰু হয়নে নহয়। যে শুই আছে। সেইটো ডাঙৰ কথা ন মানে কি জানা ভালকে আতুম টোকাৰী বস্তু এটা ৰাখিলে ন। বহুত বছৰ যে থাকে গম পাইছা নে চলাব। হক জানিব লাগিব।
তুমি এতিয়া চলাই চলাই যে তুমি এতিয়া পাৰিবা কিন্তু তোমাৰ মোবাইলতো এতিয়া বেলেগে কোনো নোৱাৰে চলাব।
নোৱাৰে কোনেও নোৱাৰে থৈ গলে মোক। মোক কব যোনটো মানুহ ঠিক কৰিব দিছিলো মোবাইল দোকানত মানুতটোও মানে পাৰা নাই। তোমাৰ মোবাইলটো বেলেগ ধৰণৰ মোবাইল দেখোন ন তুমি পাৰিবা আৰু দেই। মানে মাহে মাহে তাক চাৰ্ভিচিঙৰ দৰকাৰ হয়। মোক মানে যেনেকে গাড়ী চাৰ্ভিছিং। মোৰো মোবাইলৰ মানে মাহে মাহে অ ছাৰ্ভিচিং হয়। ইয়াক মানে অপাৰেচনৰ দৰকাৰ হয় মাজে মাজে কেতিয়া মানে ৰশ্মিটো গুচি যায়। উপায় নাই কি কৰিবা বেজি এটা দিলে ভাল হৈ যায়।
বেজি এটা দিব কি কৰে।
টো দিলে মানে আকৌ লাইনত আহি যায়।
উ তাৰ মানে মোবাইলটো বেমাৰ হৈছে আৰু। বেমাৰ হৈ আছে তোমাৰ মোবাইলটো।
বেমাৰ হৈ আছে মাজে মাজে অপাৰেচন কৰিব দিওঁ ডক্টৰে কৈছে ক্ৰিটিকেল অৱস্থা।
সেইটোৱে হৈছে।
মোবাইলটো হাতৰ পৰা পৰিলে মানে এইবাৰ জিন্দা নাথাকে আৰু। এবাৰ একেবাৰে নতুনে ল'ব লাগিব আৰু কৈছে আহা নাই উশাহটো মানে ল নলওঁকে। অ কৈছে উশাহ টো লওঁ নলওকে লৈ আছে। উপায় নাই ভেন্টিলেটাৰত ৰাখে মাজে মাজে
উ
উম পুৰা মানে এতিয়া পৰিলে মানে গোটেই খিনি ওলাই অহাৰ সম্ভাৱনা আছে সাৱধানে চলাব আপুনি
উ
কি জানা এতিয়া মোৰ একজাম আছিলে যে মাজতে সেইকাৰণে কৈছে কেইদিনমান চলা তই চিন্তা কৰিব নালাগে মই তোক দিম এটা কি কেতিয়া দিয়ে আৰু তুহে বাট চাই আছোন বুইছা আশা কৰি আছো কেতিয়াই এ এবছৰৰ পৰা শুনি শুনি আহি আছো মোবাইল দিব মোবাইল দিব কেতিয়ানো মোবাইল দিব কত ঠিকান নাই আৰু বুইছা
উ কৈ আছে এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলে দিম।
অ এ এনে হাই ছেকেণ্ডৰীটো পাছ কৰিবা। এ ডিগ্ৰী দিম দে ডিগ্ৰী লাষ্টত দিম দে, ডিগ্ৰীটো পাছ কৰি ল'। নাই আশা পাতি, পাতি ৰখি আছোঁ। ক' মোবাইল, কেতিয়া মোবাইল, এইটোকে চলাই থাকচোন ভাল হৈ আছে নহয়।
চে মোকো মেট্ৰিক পাছ কৰোঁতে ক'লে আৰু তই মেট্ৰিক পাছ কৰ তোক দিম বুলি ক'লে তাৰ পিছত পাছো কৰিলোঁ। তাৰপিছত, একোৱে নাই আৰু মোবাইলৰ কথাই নাই। উম!
অ'! ক'ত কেতিয়া কৈছিলোঁ মই! এ, ধেমালিহে কৰিছিলোঁ।
কি ক'ব? এইটোকে লৈ ল', এইটোকে লৈ ল' দে। পুৰণাটোকে লৈ ল' কব। উম! ধৰা তুমি তেতিয়া তুমি ক'বা! তোক মই নতুন মোবাইল লাগিব? তেতিয়া ক'ব হেৰি, তেতিয়া ক'ব তেতিয়া, এই নোৱাৰোঁ যদি তই হেৰি, সৰু এইটোকে লৈ ল'বি দে মই সৰু এটা ল'ম বুলি ক'ম। পঢ়া! পিছত, ৰিজাল্ট দিয়াৰ পিছত এইটো মোবাইলো বেছি নোপোৱা তুমি।
যোনটো পাই আছোঁ, সেইটো যে, পাইছোঁ আকৌ। খং উঠিলে হয়টোও নিদিব।
ইয়াতো লৈ ল'ব পাৰিলে। ভঙা চিঙাটো খং উঠিলে! নতুনটোতো দূৰৰে কথা, পাহৰিয়ে গৈছোঁ নতুন দিব বুলিয়ে। কোন বছৰৰ পৰা আশা পালি, পালি আহি আছোঁ বুইছা। দিব, দিব বুলি, কোনজনমত পাওঁগে। মই, মই কওঁ জানানে কেতিয়াবা, কেতিয়াবা। মোৰ আম কাহিনী শুনাই থাকোঁ মই। মোৰ মোবাইল টো ইমান বেয়া হৈছে। লাগিছিলে ফোন এটা বহুত দিগদাৰ হয় চলিব। কাৰনে, কিমান আৰু চাৰ্ভিচিঙত যাম আৰু